অফৱাহ
কি কৰি আছে ভাই
এ এনেই আছো ৰবা তুমি
মই এনেই আছো কিনো কৰিম চাহ পানী খালা
খালোধীয়া আৰু বাকী তুমি খালা
খালো খালো বাকী খবৰ পাতি কেনেকুৱা
খবৰ পাতি চলি আছে দিয়া আৰু কেনে কেনেকুৱা হ'ব নোৱাৰ তোমাৰ পইচা নহ'লে তোমাৰ খবৰ পাতি ক'তনো ভাল ভালে থাকে আৰু
হয় দিয়া মোৰো এ মোৰো এক তাকে আৰু কিনো খবৰ পাতি ভাল হ'ব পইচা চইচা নাই ইনকাম চিনকাম কৰিব পৰা নাই মাহঁতৰ পৰা খুজি খুজি ক'ৰবাত যাব লগা থাকে যাব লাগে সেইকাৰণে ভাল নালগা হৈছে ৰবা মন চন ভালে নালাগে কিবা এনেকে
এ ঠিকেছা দিয়া এই তোমাৰ এই যিটো বেৰৰ পৰা খুজি কিনে লৈ যোৱাৰ মানে এতিয়াতো এতিয়াও মানে আমি খুজি খুজি লৈ যাই থাকো মানে ভাল নালাগে ন সৰুতে আৰু বেলেগ আৰু কিন্তু এতিয়া যদি নিজে ইনকাম নকৰো তেতিয়াহ'লেচোন কিবা বেলেগ লাগে ন মানে খুজিবলৈ কিবা এটা লাজ লাগে ন পইচা
হয় দিয়া মানে কিমান খুজিবা আৰু সৰুৰ পৰা ইমান বস্তু খুজিলো চব বস্তু দিছে এতিয়া আৰু এই বয়সতো হলে তুমি খুজিব লাগে বেলেগৰ পৰা ক'ত ভাল লাগিব কোৱা
অ দিয়া ঠিকে বাকী পইচাৰ যিটো গুৰুত্ব সেই পইচাৰ গুৰুত্বটো বৰ্তমান দিনত বহুতে বাঢ়িছে সেইদিনাাক কি তুমি এই পইচাৰ গুৰুত্বৰ ওপৰত কি ক কিবা কবা নেকি মানে তুমি কিবা ভাবা নেকি এই পইচা যি মানুহতকৈ ডাঙৰ হৈ গৈছে মানেি মানৱীয়তা তাতকৈ বেছি ডাঙৰ হৈ গৈছে ইয়াৰ প্ৰভাৱ বা ইয়াৰ ওপৰত তুমি কেনেকুৱা ধৰণৰ এটা মতামত দিব খুজিবা আৰু কোৱাচোন অলপ
পইচাৰ কথা কলেনো কি আৰু তোমাৰ পইচা নহলেতো আজিকালি একো কাম নহয়ে দিয়া পইচা লাগিবই পইচা নহলে আৰু মানে একো একো কাম সম্ভৱ নহয় বুলিয়ে কব পাৰা তুমি বৰ্তমান সময়ত পইচাই লাগে চবতে যিকোনো কাম কৰা তুমি বা যিয়ে নকৰাক কিয় পঢ়াৰ ক্ষেত্ৰত হওক ক'ৰবাত ঘূৰিব ইচ্ছা কিবা কিনিব ইচ্ছা সকলো ক্ষেত্ৰত পইচাটো অত্যন্ত প্ৰয়োজনীয় আৰু মানে তুমি যদি কিবা এটা কৰিম বুলি ভাবিছা বা কিবা এটা বেলেগ উদাহৰণস্বৰূপে মই তোমাৰ এটা কথা আমি যে ধৰা এটা ব্য্ৱসায় আৰম্ভ কৰিব চেষ্টা কৰি আছো আৰু ব্ৱসায়তটো আৰম্ভ কৰিব মন কিন্তু সেই ব্য্য়ৱসায়তটো আৰম্ভ কৰিব কাৰণে তোমাৰ পইচা লাগিব ফাৰ্ষ কথা আৰু তোমাৰ ব্যৱসায়টো আৰম্ভ কৰিব কৰিলেও নহব ব্যৱসাইটো ভাল নহয় তেনেহলে এটা তোমাৰক্লেন বুলি ক সেইটোটো থাকিব লাগিব ত তাৰবাবে যি আৰ্থিক ব্যৱস্থা অ সেইটোও ভাল হব লাগিব দিয়াচোন কবলে গলে সমস্যা আছে আৰু বহুত যেতিয়া আমি তোমাৰ ব্যৱসায়ৰ ক্ষেত্ৰতে কওঁ পঢ়াৰ ক্ষেত্ৰতে কওঁ পইচা নহ'লে আজিকালিতো যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় সেইবিলাকত যদি সেইবিলাকৰ ক্লাছ ল'ব লগা হয় তুমি পঢ়িব লগা হয় তাৰ বাবেও তুমি পইচাই দিব লাগিব কম পইচাতো একো কাম নহয় কিবা ডাঙৰ ৰোগ হ'ল তোমাৰ ডাঙৰ বেমাৰ হ'ল তেনেহ'লে যিবিলাক চিকিৎসা সেই চিকিৎসাৰ বাবেও তোমাক পইচাৰ প্ৰয়োজন যদি পইচা নাথাকে তেনেহ'লে চিকিৎসা সম্ভৱ নহয় তো এনেকুৱা ধৰণৰ সমস্যা আৰু সমাজত পইচা আৰু আজিকালি এটা তুমি সমাজত লক্ষ্য কৰিবা পইচা থাকিলে সকলো থকাৰ দৰে আৰু পইচা থাকিলে মানুহে সন্মানো পায় কবলৈ গলে বহুত কথা আৰু তুমি কি ভাবা এই ক্ষেত্ৰত
এ ঠিকেই কথা কৈছা দিয়া মানে তুমি য অ'লা পইচা থাকিলে মানে মানুহৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো বেছিকে পায়। সেইটো তুমি, চাগে, নিজে অনুভৱ কৰিবা। আৰু, কেতিয়াবা-কেতিয়াবা, তুমি যেতিয়া ধৰি লোৱা, যেতিয়া মানুহৰ লগত থাকিবা, আৰু বা তোমাৰ লগৰ-লগত থাকি কিবা লগৰ-লগত, বাৰু, ইমান অনুভৱ নহয়। কিন্তু, যেতিয়া তুমি অলপ অকলে, মানে, ক'ৰবাত থাকিবা, বা তোমাৰ অনুভৱ কৰিবা যে, আমাক, মানে, একো গুৰুত্বই নিদিয়ে। আৰু, যাৰ-যাৰ পইচা আছে, তেওঁলোকেহে তেওঁলোকক গুৰুত্ব দিয়ে। যাৰ নাই, তেওঁলোকক, মানে, সৰু বুলি ভাবি চাইড কৰি থৈ দিয়ে। আৰু, বাকী, তুমিতো কলাই যে, এই চিকিৎসা হওক বা পঢ়া-শুনাৰ ক্ষেত্ৰতেই হওক, ভাবাচোন, আজিকালি কিমান পইচা লাগে। তোমাৰ, ধৰি লোৱা, এই কলা , তাতে চাবাচোন। অনলাইন হওক, তোমাৰ অফলাইন হওক, কিমান টকা লাগে ন। তাতে, তুমি, পইচা নহয় তেতিয়াহ'লে, তুমিচোন একো, মানে, কম যিটো প্ৰতিযোগিতামূলক পৰীক্ষা, তাতেচোন উন্ন, উন্নতি হ'বই নোৱাৰিবা, মানে ক'চিং লাগিব, কিমান-কিমান ক্ষেত্ৰত, ক'চিঙৰ পইচা যায় ন। লাখ-লাখ টকা যায়, ত'। সেইটো নাথাকিলে, তোমাৰ কেনেকে হ'ব? বা তোমাৰ যিবিলাক কৰিব খোজে, দুখীয়া ঘৰৰ যিবিলাক ল'ৰা-ছোৱালী, সেইবিলাক কৰিব নোৱাৰে। বা, কৰিলেও, তোমাৰ ধৰি লোৱা, তেওঁলোকে ঋণ লয়। এই ঋণ লৈ কিনে, তেওঁলোকে ধাৰ মাৰিব নোৱাৰে, ত'। বহুত বহুত কষ্ট হয়। আৰু, যদি, যদি ধৰি লোৱা, তোমাৰ সেই ল'ৰাজন বা ছোৱালীজনে তোমাৰ সেই কৰিব নোৱাৰে, তেতিয়া সেই ল'ৰাজন বা ছোৱালীজনৰ ওপৰতো প্ৰভাৱ পৰা দেখা যায়। আৰু, মানসিক যিটো চাপ, সেই মানসিক চাপটো বহুতেই পৰে। দিয়া, তুমি দেখিবাই, এই আমাৰ এইবিলাকৰ যি আত্মহত্যাৰ যিটো কথা, বা যিবিলাক ল'ৰা-ছোৱালী আছে, সেই ল'ৰা-ছোৱালীবিলাকে কিমান বেয়া-বেয়া কাম হাতত তুলি লয়। আৰু, এইবিলাকৰ কাৰণে, তেওঁলোকে, মানে, যেতিয়া প্ৰচেষ্টা কৰিও, মানে, যেতিয়া তেওঁলোকে, মানে, সুবিধা নাপায়, বা তেওঁলোকে যি, যিটো পৰীক্ষা যে, পৰীক্ষাত উত্তৰণি হ'ব নোৱাৰে। আৰু, তেতিয়া চাবাচোন, তেওঁলোকে মানসিক চাপ লয় যে, মই নোৱাৰিলোঁ। ম, ইমান পইচা গ'ল, ইমান অসুখ হ'ল, তথাপিও মই নোৱাৰিলোঁ। ত', সেনেকুৱা ভাবি, আৰু, তেওঁলোকে কিছুমান বেয়া কাম হাতত তুলি লয়। আৰু, তুমি চিকিৎসাৰ ক্ষে ভিতৰৰ চাব গ'লে, চাব, ভাবাচোন, কিমান, মানে, মানে, যিবিলাক দুখীয়া, যিবিলাক ৰোগী হয়, সেইবিলাক কিমান এনেই পৰি আছে। আৰু, মানে, ধৰি লোৱা, প্ৰাইভেট হস্পিটেলত গ'লে, ত', জানাই চাগে কিমান টকা লয়। মানে, এদিন থাকিলে, তোমাৰ লাখ-লাখ টকা উঠি যাব। ত', সেইটো, যিহেতু, যিবিলাক দুখীয়া, বা তোমাৰ সাধাৰণ যিটো মাজৰ মানুহ আৰু, মিডিল ক্লাছ বুলি কয় যে, তেওঁলোক। মানুহ এটা এফৰ্ড কৰিব নোৱাৰে ন। তেওঁলোকে, মানে, মানে, যদি কাৰোবাৰ বেমাৰ হয়, তেওঁলোকে, মানে, মানে, ঋণ-ঋণ-ঋণ আৰু বেছি হৈ যায়। তেওঁলোকৰ যেখিনিয়েই চলি আছিল তাতকৈ, আৰু বেছি ঋণ হৈ যায়। মানে, কষ্ট হয় চলিবলৈ। তেও, পইচাৰ যিটো গুৰুত্ব, সেই পইচাৰ যিটো গুৰুত্ব নহয়, সেই গুৰুত্বটো বহুতেই দিয়া, মানে, নহ'লে আৰু নচলে আৰু, ক'বলৈ গ'লে
হয়, দিয়া। আৰু, তুমি এটা, মানে, গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছা। ঋণ-ঋণ ব্যৱস্থাটো, মানে, যথেষ্ট বেয়া ব্যৱস্থা। আৰু, ক'বলৈ গ'লে, মানে, দেখাত ইমান ক্ষতিকাৰক বুলি অনুভৱ নহয়। কিন্তু, তোমাৰ ধৰা, আজিকালি মানুহে কি কৰে, বস্তু এটা কিনিব লগীয়া হ'ল দিয়া। সেইটো কি কৰে? এই ইএমআই যে, ইএমআই, মান্থলি ইএমআই বুলি যে কওঁ, আমি সেনেকুৱা ব্যৱস্থাত, মানে, বস্তুটো লৈ আহে। আৰু, তুমি ভাবা, যদি মানুহ এটাই তিনি-চাৰিটা বস্তু সেনেদৰে লৈ আহে, তেনেহ'লে, মানুহ এটাই, মানে, মাহে লি, তোমাৰ দহ-বাৰ হাজাৰ তাতেই দিব লগা হয়, ত'। সেই ক্ষেত্ৰত, বহু টকা এনে-এনে যায়। যিটো ঋণ, সেইটো, আৰু তোমাৰ বস্তু, ধৰা, দাম। সেই বস্তুটোৰ দামটোৰ লগত, তাৰ লগত জড়িত ঋণখিনিটো তুমি দিব লগীয়া হয়, ত'। সেই সেই ঋণখিনিৰ পৰিমাণটো এনে-এনে যায়, ক'বলৈ গ'লে। আৰু, যিবিলাক মিডিল ক্লাছ হওক বা দুখীয়া শ্ৰেণীৰ লোকসকল, তেওঁলোকে যদি এইবিলাক বস্তু লয়, তেওঁলোকৰ কাৰণে সাধাৰণ এশ টকা এটাও বহুত হ'ব পাৰে, যদি আমি ভালকৈ ভাবোঁ, ত'। এনেকুৱা ধৰণৰ সমস্যা, মানে ঋণ ব্যৱস্থাটো বুজাটো যথেষ্ট জটিল-জটিল কৰি তুলিছে। আৰু, বৰ্তমান সমাজখনক সকলো বস্তু সহজে উপলব্ধ, মানে, সকলো বস্তু সহজে উপলব্ধ কৰাব মানুহৰ আগত। কিন্তু, তাৰ পিছফালে, যিটো এটা আঁৰত, যিখন ডাঙৰ বস্তু ৰচিত হৈ থাকে, সেইটোৰ বিষয়ে, মানে, কোনো আলোচনা নকৰে। আৰু, ক'বলৈ গ'লে, বাকী, এই বিষয়ে মোৰতো বেছি ক'বলগীয়া নাই, দিয়াচোন। কাৰণ, সদায় দেখা সমস্যা এইবিলাক। সমস্যাৰ ওপৰত আৰু কথা পাতিটো শেষ কৰিব নোৱাৰি আৰু, মানুহে নিজে নিজৰ সমস্যাবিলাক যদি নিজে চপাই আনে, তাতেনো তুমি কি ক'ব পাৰিবা, হয়নে? ত', এই বিষয়ে, তুমি কিবা ক'বা নেকি, আৰু
এ, হয়, দিয়া। তোমাৰ কথাবিলাকটো, এইবিলাকটো, সঁচায়েই। এই যিটো ক'লা, তুমি, ঋণৰ ব্যৱস্থা, সেই যিটো ঋণৰ ব্যৱস্থা এতিয়া কৰিছে। এই, তোমাৰ, ধৰি লোৱা, কিছুমান যে সংস্থা আছে, এই বন্ধন। বন্ধন যি দিয়ে, সপ্তাহিক যিটো বন্ধন, সেইটোৰে ওপৰ, সেইটোৱেই হওক, বা তোমাৰ যিবিলাক ঘৰবোৰ কাৰণে, কিছুমান ঋণ লয়। নিজৰ যিবিলাক সপোন, সেইবিলাক গাড়ী হওক, বা তোমাৰ যিবিলাক, মানে, আৰু যিবিলাক বাইক হওক, সেইবিলাক কিনিবলৈ মানুহে যে ঋণ লয়, বা ইএমআইত লয়, সেইটো, সেইটো, মানে, বহুত। মানে, মানসিক যিটো প্ৰভাৱ, মানসিক যিটো প্ৰভাৱ বহুত পেলায়, আৰু মানুহৰ, আৰু মানুহ এজনৰ ওপৰত, ধৰি লোৱা, তুমি সাপ্তাহিক যিটো ঋণ আছে, সেই সাপ্তাহিক ঋণ ললে, তুমি সপ্তাহে-সপ্তাহে ইয়াত এটা-এটা, মানে, পইচা দিব লাগিব, সেই সংস্থাটোক। যদি তোমাৰ সেই সংস্থা নাথাকে, ত' তোমাৰ ঘৰলৈ আহিব, তোমাক বেয়াকৈ ক'ব, ত', বহুত কথা আছে, দিয়া, মানে তেতিয়া, তোমাৰ লাজ লাগিব মানুহৰ আগত। ত', সেইটোৱেই, আৰু, পইচা, মানে, নাথাকিলে, তোমাৰ চলিবলৈ খুবেই টান। বাকী, তুমি চাবাই যে, আজিকালি, যিবিলাক ডাঙৰ-ডাঙৰ ৰেষ্টুৰেণ্ট আছে, তুমি যাবাচোন। অলপমান কিবা খালে, তোমাৰ কিমান টকা লাগিব। তোমাৰ, আ, তুমি আমি, আমাৰ দৰে, যিবিলাক সাধাৰণ মানুহ আছে, তেওঁলোকে তো যাব, মানে, ভয়ো কৰে, দিয়াচোন। তুমিও, চাগে, এই সৰু-সৰু যিবিলাক ফুটপাথৰে হওক, বা অনেকেই হওক, বা, মানে, যিটো তুমি, মানে, কৰিব পাৰা, আৰু, মানে, যিটো, য'ত যায়, যোনখন ৰেষ্টুৰেণ্টত যাই, তুমি খাব পাৰা, তাতে যাবা তুমিতো, আ, একদম ডাঙৰ যিটো, অ', ৰেষ্টুৰেণ্ট হওক বা হোটেল হওক, তাতো যাব নোৱাৰোঁ তুমি। কাৰণ, কাৰণ, কিহৰ সমস্যাটো? কি হয়, সমস্যাটো হ'ল পইচাৰ। ত', পইচা নহ'লে, সেই, দিয়া, পইচা নহ'লে চলিবলৈ এতিয়াতটো টানেই, আৰু পিছলৈতো আৰু টান হ'ব। তুমি দেখিছা যে, এই বস্তু বস্তুটোৰ দাম, বস্তুৰ দাম, কিমান বাঢ়িছে। এই দুদিন আগত, তুমি গম পালায়ে, এটা নিউজ চালায়ে যে, বাছৰ দাম, যিটো চিটিবাছৰ যিটো দাম হয়, তাৰে দামটো বঢ়াই দিছে। ত', চোৱাচোন, সাধাৰণ মানুহে ত' গাড়ীতেই অহা-যোৱা কৰে, ত' গাড়ীৰ যদি আৰু দাম বঢ়াই দিয়ে, তেতিয়াহ'লে, মানুহবিলাকে অহা-যোৱা কেনেকৈ কৰিব? মানে মান মানুহবিলাকৰ যিটো খৰচ, যিটো অহা-যোৱা কৰা খৰচ, সেইটোত গোটেই, মানে, বহুত পইচা যাব। আৰু, মানে, মাহত ভাবিছোৱা, এজন মানুহে মাহত যিমান, ধৰি লোৱা, চাকৰি কৰে এটাই, ত', চাকৰি কৰিলে, সি, আ, নিজা গাড়ীত নাযায়। সি, ধৰি লোৱা, বাছ-গাড়ীত বা কিছু কিছুমান সাধাৰণ হিচাপে কাম কৰে, প্ৰায় সৰু-সৰু কোম্পানীবিলাকত, ত'। সি, ধৰি লোৱা, গা, লাইন-গাড়ীত যায় ত', সি গ'লে-আহিলে, তাতেচোন তাৰ মাহত বহুত পইচা যাব তো ক'বলৈ গ'লে আৰু বহুত দিয়া মানে শেষ হৈ নাই আৰু ইয়াৰ ওপৰত মানে এই যিটো পইচাৰ যিটো মানে পইচাৰ যিটো আমাৰ গুৰুত্ব সেই গুৰুত্বটো বহুত দিয়া মানে নহ'লে আৰু চলিব নোৱাৰে এইটো নহ'লে বাকী হ'ব দিয়া আজি নহ'লে।
অ হ'ব দিয়া পিছত কথা পাতিম দিয়া।